হেল্ল'।
অ কোৱা।
হেল্ল'।
কি খবৰ অঁ কোৱা।
কি খবৰ।
ভালেই তোমাৰ।
আছে মোটামুটি। এ ব'লা হাজি এ মানে মই দোকানত আছো এই। খুড়া কেইদিন ধৰি মই ত মোক কৈ আছিলে সিহঁত খুড়াৰ ঘৰৰ বোলে। লাইনটো মানে কাৰেণ্টটো বোলে বেয়া হৈ আছে ঠিক কৰিব যাব লাগে। এতিয়া মানে টাইমে উলিয়াব পৰা নাই মানে। অলপ টাইম আছে মানে মানুহ পোৱা নাই খুজি তুমি যাবা নেকি।
অ মই ঘৰত এনেই ফ্ৰী আছো বহি আছো।
ত গ'লে বলা মানে উম দোকানটো বন্ধ কৰি যাম। তা আগতে কেতিয়া জাবা ধৰা বাৰটা চাৰে বাৰটা মান বজাত যাম।
অ তেতিয়া মই ফ্ৰী থাকিম অ তাতে মই ফ্ৰী থাকিম আহি যাবা।
এ এমটো হত হৈছে কি মানে। যোনতটো সিহঁতে খুতিৰ পৰা মেইন লাইনতটো আনিছে না। তাছতো হোৱাইছো সেইটো মান। মানে অ অভাৰ কম মানে হেৰি হয় মানে পাতলাটো হয় সেইটো। কিবা থ্ৰী ওৱান মানে। টু পইন্ট কিমান এম এমৰ আছিলে মানে ৱায়টো মানে মানে ভলটেজটো কম নহয়। মানে তুমি খুতিৰ পৰা যোনটো কাৰেণ্টটো তাঁৰ আনিবা না এইটো মানে তাঁৰটো অলপ হেভি। দি ডিউটিত থাকিবাগে মানে। তোমাৰ ছিক্স পইন্ট কিমানৰ মানে উ এম এমৰ হেৰিতো থাকিব লাগে। ত সিহঁতে আনিছে মানে ইমান নুবুজে না কোনোবা দোকানীয়ে চাগে চিপকাই দিছে ন সিহঁতক। মানে অলপ কম মানে পাতলা যোনটো ৱাট আছে সেইটো লৈ আহ যা। সেইটো ৱাৰ কি হয় জানা মানে অলপ লোড। টাৱাৰ লগ মানে কাৰেণ্টটো আহিব মানে অলপ লোট পৰাৰ লগে লগে যে। এইটো মানে গৰম হৈ যায় গৰম। গৰম হৈ যায় মানোহ জ জাগা জাগা মানে জ্বলি যায়। ত' অলপ কিছুদিন পাছে পাছে। ত মানে এতিয়া কি হৈ হৈছে না সিহঁতৰ ঘৰত। ত ইলেক্ট্ৰিক চাৰ্কেট বোৰ্ড আছে ন ত' অভাৰলুডো। কাৰণে গোটেই বৰ্ড খনে জ্বলি থাকিলে এইটো বৰ্ডটো বোলে চেঞ্জ কৰিব লাগে আ। আৰু কিবা কিবি বুলি কৰিব লাগে মানে কেইদিন ধৰি মানে সিহঁতে ভালকে। ক'ব পৰা নাই মানে যি গৰম দিয়াতোটো জানাই না। বহুত টেম্পপেচাৰ হাই যাই আছে ত' কৈ আছে কেতিয়া কয় মানে মোক। কৈ আছে মানে মই পাহৰি যাওঁ কেতিয়াবা আৰু কেতিয়াবা টাইমেই নাপাওঁ।
অঁ এদিন মোক পাইছিলে ৰাস্তাত মোক সুধিছে যে আলাৰ্ম ক'ত মোৰ ঘৰৰ লাইন টো মানে বেয়া হৈ আছে। মোকো কৈছিলে এদিন।
নামটো নল'লে ভাল হয় নেকি অলপ।
অঁ পাহৰি গ'লো ৰে।
আচ্ছা একো নহয় মানে উম মোক বহুত দিন ধৰি সুধি আছিল এতিয়া আকৌ আজি আহিছে আহি কৈ আছে যাবৰ কাৰণে এতিয়া মোৰ মনত পৰিছে যে খুৰাইতো বহুত দিন ধৰি কৈ আছিলে না। তেতিয়া যাম আজি। টাইম লাগিব, অলপ টাইম এক দুই ঘন্টামান লাগিব এনেই চুইচ বিলাক গোটেই চেঞ্জ কৰিব লাগিব না। আকৌ কানেকচন ডিকানেকচন কৰিব লাগিব উম। কিছুদিন আগততে কি কৰিলে সিহঁতে জানা মানে সিহঁতৰ ঘৰৰ যোন কেইটা ফেন আছিলে ন কোনোবা বেলেগ কাৰোবাৰ হাতেৰে দি ৱাইৰিং কৰাইছিলে ত ওলটা পোলতাকে লগাই দিছে মানে কেনেকে কি কৰি লগাইছে এ এক দুইঘণ্টা চলাৰ পাছত ফেনকেইটা গোটেইখিনি ফুকি থাকিলে মানে পুৰি গ'ল মানে গো গোটেইখিনি ত আকৌ সেই সি সেইকেইটাক আকৌ বনাব দিছে কাৰ তাত। এতিয়া বনাই আনিল আৰু তিনিটা ফেন তিনটা ফেন এক একেবাৰতে একেবাৰতে মানে জ্বলি থাকিলে ভিতৰত উলটা পোল তাকে লগাই দিছে উল্টা - পুল্টাকে লগাইছে। উম, এতিয়াতো সিহঁতৰ যাব তিনিটা ফেন এটা ফেনত ধৰা পাচঁশ কে ধৰি ধৰিলেতো পোন্ধৰশ টকা ঐ যাব গৈ সিহঁতৰ ইমান কষ্ট কৰে উম ইমান কষ্ট কৰি পইচা পাতি গোটাই আৰু এইফালে যাই আছে।
কি কৰে খেতি কৰে?
অঁ ঘৰ যাব লাগিব। কি কি ক'লা কি কলা?
খেতি কৰে নেকি?
উম, খেতি কৰে ইমান ৰ'দত যে হা কেতিয়াবা মই যাও না অ' খুৰাক চাই পাওঁ যে ইমান ৰ'দত ধৰা এই টেম্পাৰেচাৰ ধৰি লোৱা ত্ৰিশ - চল্লিশ মান পাই যাব হা এইটো তেম্প্ৰেচাৰ দ্ৰে দে কিবা খুৰাই যে কিবা ই পথাৰত বহি থাকে আৰু কিবা কিবি কৰি থাকে আৰ ঘাছ - তাচ চাফা কৰি থাকে। ঘৰিৰ কি খেতৰ পৰা কিবা। উম মানে চাইয়ে একদম বহুত বেয়া লাগি যায় মানে এ কি কম মানে দুখীয়া মানুহ হৈ হ'লো ন আমি ন আমি তো হা হা
মেকানিকটো ক'ৰ পৰা আহিছিলে এইটো যে ফেনটো ঠিক কৰিছিলে?
এইটো মেকানিকটো মানে সিঁহতৰ ঘৰৰে কিবা হয় নেকি।
অ' এনেকুৱা যোনটো বস্তু নোৱাৰে সেইটো বস্তু যাব কিয় লাগে?
এইটোতো কথা ন' ত কোনোবাই যদি মোক কয় যে এইটো বস্তু ঠিক কৰি দিব পাৰিবা নেকি? যে এইটো ঠিক কৰি দিয়াচোন অলপ। ত মই জানদিল তো কৰিম না নক নাজানিলেটো একদম মইতো মানা কৰি দিম না যে এইটো বস্তু মই নোৱাৰো উম কিবা হৈ গ'লে আকৌ
এতিয়া যে মানুহজনৰ লচ হৈছে ইমান লছ হৈছে সি ইয়াতে ভৰি দিব নেকি?
হু ম উ নিদিয়ে না সেনতেতো কব যে মই কোৱা নাআছিলো নহয় আপুনিহে আহিছিলে মোৰ তাত আন জানি বোজি এনেকাে কৰিও উম জানিব বুজি কৰিব নালাগে উম উম উম সিহঁতে বুজি নাপায় মানে সিহঁতে ভাবে যে কাম আছে কৰিব লাগে কি হওক নহওক। পাছত বুজিলেও সিহঁতে এনেকে কৰিব নাপায় যোনটো কাম নোৱাৰি নোৱাৰ নোৱাৰে ন এইোক কেতিয়াও ক হাহ হ কৰিব নালাগে যে মই পাৰো বুলি এনেকে কৰিলে আমাক যে কিবা কলেজত শিকাইছিলে হে
উম,
কি শিকাইছিল চাৰে জনা যে জোনটো কাম তুমি যোনটো মেচিন আছে হা হয় তুমি মেচিন চলাব পাৰা। মেচিনৰ কথা তুমি জানিব পাৰা কিন্তু নতুন মেচিন এটা আহিছে ধৰি লোৱা হা যোনটো মেচিনৰ কথা তুমি ভালকে নাজানা যে এইটো কেনেকা কাম কৰে কেনেকা চলে এইটো মেচিন টো তুমি নাযা এ নিশিকালৈকে যে তাত হাত দিব নালাগে বোলে তুমিতো নাজানা কেনেকা কাম কৰে ক'ত কি বা হয় নহয়
উম
তুমি হাত চাত লগাই দিবা আকৌ বেয়া হব তোমাৰো ক্ষতি হব
উম কি কবা মানুহে এনেকুৱাই কৰি আছে আজিকালি
উম কিন্তু বুজি বুজি পাইোয়ো চাগে কোনোবাই হা হা হা
মানে দেখি দেখি কাম শিকি কেনে এনেকুৱা কাম কৰি দিয়ে ডাঙৰ ডাঙৰ
উম মানে এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ থাকিব লাগে নাই মানে কোৱালিফিকেশন চাগে মানে বেলেগ হৈ যায় মানে এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ থাকিব লাগে তুমি ধৰা হা এতিয়া তুমি চাৰ্টিফিকেট নাই কিবা কিবি হেৰি নাই তুমি এটা কাম জানা হে ধৰি লোৱা মেকানিকেল কামটো ভালকে জানা তুমি হা তোমাৰ চাৰ্টিফিকেট নাই তোমাৰ কিবা হ একোৱে নাই তুমি গেৰাজত থাকি থাকি বহুত খিনি একদম তিনি চাৰি বছৰমান এক্সপিৰিয়েঞ্চ হৈ গ'ল কেনেকৈ কি কৰিব লাগে তেতিয়া তুমি পাৰিবা ন সটো চকু মিলি যাবা তোমাৰ এক্সপিৰিয়েঞ্চ নাথাকা বাহিৰলৈ তুমি কামটো কৰিব নোৱাৰা না
উম সেইটো বেলেগ আৰু তুমি এই কামটো নকৰাই নকৰাই আ মানে পটককে এইটো এটা কাম কৰি দিবা এইটোতো নহব ন
উম এইটোতো মানে টাইম লাগিব ন অলপ ধৰা তুমি আজি এক দুই বছৰ ধৰি কামটো কৰা নাই হা তুমিতো একদম আগৰ নিচিনা স্পীডত কৰিব নোৱাৰিবা না অলপ টাইম লৈ কৰিব লাগিব ধৰা অলপ কিবা প্ৰব্লেম আছে প্ৰব্লেমটো কেনেকে কৰিব লাগে অলপ লাহেকে কৰিব যোনটো য'ত তোমাৰ আগ আগত লাগিছিল এক ঘন্টা তাত তুমি দুই ঘন্টা তিনি ঘন্টা দিয়া তেনেকা কৰিব লাগে নহলে পতককে কৰি দিবা যি উল্টা পুল্টা কে কানেক্যন দি দিলে তো হলেই না গোটেই ঘৰ জ্বলিব ৱাইাৰিং জলিব
উম
তাকেতো ভালখিনি বুজিহে কৰিব লাগে যিকোনো কাম
অ তুমি যে এদিন কৈছিলা পথাৰত মাছ মাৰিব যাবা যাবা নেকি
এই বলা আজি বৈ বলা আজি তাৰপৰা চা চাই আহিম কেনেকে মাছ আছে নে নাই
কিবা কিবা আৰু কিবা হাল বোৱাব বোলে
অ এইটো তাক কৈছো যে হাল বোৱালে কিবা হেৰি কল কলো কানাই কলে কৰা সুধিব লাগিব অ এতিয়া সুধিম চাও
তোমাৰ হাল বোৱাই তেনেহলে যাম পুৰা মাছ পাম চাগে
অ' তেতিয়া মাছ ধৰিব পাৰি মানে যেতিয়া ট্ৰেক্টৰ টেক ট্ৰেক্টৰ লগাই দিয়ে না এ গোটেই পানীখিনি উল্টা পুল্টা কৰি দিয়ে কিবা হেৰি ত' মাছখিনি অলপ প্ৰেচাৰত থৈ কিবা হেৰি আধা মৰা নিচিনা হৈ যা
উম
তেতিয়া আৰামচে ধৰিব পাৰি ডাঙৰ ডাঙৰটো ডাঙৰ মাছ আছেতো পথাৰত কিবা শ'ল মাছ আছে ডাঙৰ ডাঙৰ শল মাছ আছে আৰু কিবা কিবি আছে
উম এ লাইনটো ঠিক কৰি আহি পিছত তাত যামা হা
অ ক'ত ক'ত যাবা ওলালি
তোমাৰ কিবা হৈছে বোলে
দহ টকা কৰি দি অ ত
কিবা ফেন নষ্ট হৈছে আৰু কিবা লাইনটো কিবা কৰিব কৈছিলে যে
উম তেত আচ্ছা হ'ব গ'লে হ'ল মানে অহ তাক তই আগতে সুধি ল'ব লাগিব যে ট্ৰেক্টৰ লগালে নে নাই বোলে
অ তুমি এক কাম কৰিবা তাক এটা কল কৰিবা কল কৰি সুধিব পাৰা
উম কল কৰি সুধি ল'ব লাগিব যে ফাৰ্ষ্টতে য়েছ উম উম বলক বৰশি লৈ যাম এদিনাখন
বৰশী অ যাব পাৰো বৰশী দি যাব পাৰো
অ এই বৰশীত যে কিবা হেৰি টোপটো লগাইতো টোপটোক কিহেৰে টোপ কিহেদি লগাই মানে কিদি লগালে মানে বেছিকে মাছ ধৰিব
টোপ হলেই হ'ল তোমাৰ পৰুৱাৰ টোপকেইটা হা
এতিয়া পৰুৱা টোপ লগাম নে কিবা বৰলৰ যোনটো কিবা টোপটো থাকে টো ভাল বছি ভাল
অ সেইটো সেইটো পালেতো ভাল বেছি ডাঙৰ মাছ মাৰবৰ কাৰণে
উম আৰু কিবা
কাৱৈ মাছ এইকেইটা শোল মাছ
আৰু বেলেগ কিবা বস্তু নাই যোনটো মানে পানীত পানীত দিয়াৰ লগে লগে একদম গোটেই মাছখিনি পাগলা হৈ যায় মানে খাবৰ কাৰণে
এনেকোৱাতো নাই আৰু এনেকোৱা নাই কিবা মেডিচিন আছে এইটোৰ বিষয়ত মাছে এইটো দিলে মানে চেনটো যে
উম স্মেল উম উম এইটো স্মেলটো কেনেকে পাই গল
এইটো মাছে মাছৰ কাৰণে এইটো মাছে বুজি পায়।
নে মানুহে মানুহে ইমান বুজি নাপাব চাগে না,
মানুহে মানে কিন্তু মাছে যে এইটো বহুত মানে খাব খোজে এইটো চেনট,
ট্ৰাই কৰিব লাগিব তুমি কিমান দাম কিমান দাম দাম কিমান পৰিব?
দাম আছে। তোমাৰ ফাইভ হানড্ৰেট মান পৰি যাব।
উম সেই নদীৰ পানী শুকালে দেখোন।
নদীতো মাৰিব পাৰা পৰুৱাৰ টোপ দি, বৰশী দি এটা,
পানী শু পানী শুকাই গ'ল, আমাৰ মাছ মৰা দিন আহি গ'ল। এইটো এইটো চতকান যোনটো আছিলে ন! চতকান, চতকা। এইটো পাইপ, একদম দেখিয়ে, দেখি পাই আছে এইটো, বেটেৰী লৈ নামিব লাগিব কেতিয়াবা।
অ বেটেৰী, তোমাৰ বোলে বেটেৰী নষ্ট হৈ গৈছিলে?
এই দুটা তিনিটা বেটাৰী আছিল ন তিনিটা বেটাৰীৰ পৰা নাই, এটা বেটাৰী একদম পুৰা নষ্ট আছিলে। ডাঙৰ বেটাৰী যোনটো হয় সেইটো যেনি তেনি বা, কৰি মই ৰিপেয়াৰ কৰিলো আৰু এটা আছে। টো যোনটো এইটো ইমান বেয়া হোৱা নাই মানে এইটো মানে যোনটো টাৰ্মিনেল আছে না বেটাৰীৰ, এইকেইটাত মানে অলপ, ৰাষ্টিং হৈ গ'ল মানে, মামৰ নিচিনা কিবা এটা লাগি, লাগি গ'ল। এইকেইটা চাফা কৰিব লাগিব। আৰু অলপ, দৃষ্টিল ৱাটাৰ যোনটো আছে ন পানীৰ কাৰণে, এইটো বেট, বেটেৰীৰ কাৰনে, এইটো অলপ ভৰাব লাগিব। আৰু এটা আছিলে ন, উম আৰু এটা আছিল ন, কলাকে এটা বেটেৰীটো আছে ন। এইটো কি প্ৰব্লেম হয়, এইটো মই ভালকে চাই পোৱা নাই মানে।
বাইকৰটো?
উম বাইকৰ নহয়। এইটো কিবা বেলেগ কিবা ইলেক্ট্ৰিক। কেল এপ্লেঞ্চ থাকে ন কিবা কলাকে,
অ, অ, চিনি পাইছোঁ। অ, গম পাইছোঁ।
কি দুই কেজি‌য়ে যেই আছিলে বেটেৰী, এইটো কলাকে, এইটো কৈছোঁ। এইটো কি বা প্ৰব্লেম হয় মই, বুজি পোৱা নাই। এইটো মানে এদিনাখন হৈছিলে মানে, মানে, অভাৰ চাৰ্জ হয় মানে, পানী অলপ মই বেছিকে ভৰাই দিছিলোঁ হে। দৃষ্ট্ৰিল ৱাটাৰ যোনটো, বেছিকে ভৰাই দিছিলোঁ। ত' মই চাৰ্জত বহালো। চাৰ্জত বহুৱাই মানে দুই তিনি ঘন্টামান ৰাখিলোঁ, ত' মানে, ফাটি গ'ল মানে, একদম কোন ফালে মানে, চাইডৰ ফালে। অলপ ফুটা হৈ গ'ল মানে, ফাটি একদম গোটাই পানী চানী, উম পানী চানী একদম গোটেই বাহিৰত ওলাই গ'ল। উম উম, একদম পুৰা গৰম আছিল মানে, এন ইম ইমা